অ', বন্ধু শুনিছেনে নাই?
অ', শুনিছো কি খবৰ? য় ভালেই, কি কৰিছা?
এনেই আছোঁ ৰ'বা, এনেই আছোঁ।
অ', মই ভাবিছিলো আজি আমি অলপ বিহ বিষয়ে আলোচনা কৰিম বুলি ভাবিছিলো।
অ', অ', ক'ব পাৰিব পাতিব পাৰিব বিহুৰ বিষয়ে।
এনেই আপুনি বিহুৰ বিষয়ে কি জানে অলপ ক'ব পাৰিব নেকি?
পাৰিম পাৰিম নিশ্চয় নিশ্চয় পাৰিম বিহু অসমীয়াৰ অসমীয়াৰ বাপতি আহোন বুলি কয় বিহুক যদি ক'ব যোৱা যায় কাৰ অসমীয়াৰ জাতিৰ বিহু। যদি বিহু বিহুৰে অসমীয়া জাতি বহুত পৰিচয় বহুত। পৰিচয় মৰদা বহুত খিনিয়ে পায় আৰু বিহুতো ক'ব লাগিলে অসমীয়া জতি তিনিটা মাঘ। বিহু ভোগালী বিহু আৰু কাতি বিহু। ত মাঘ বিহুতো তো সো জানাই চবে যে সকলোৱে জানে মাঘ। বিহুত সকলোৱে আমি। কাৰ আগদিনা পোচ ভাত খায়, মেজি জ্বলাই।
উ আৰু ডাঙৰে সৰুক সেৱা জনাই।
। খৰু নাগাৰক সেৱাজনাগৰি সৰু আৰ্শীৰ্বাদ দিয়ে।
এ।
আৰু পিছদিনাতো বেজি জ্বলাই। এনে তুমি বহাগ বিহুৰ বিষয়ে কি জানা বহাগ বিহু কি কি কেনেকুৱা?
এনে ব'হাগ বিহু আমি উম তাৰমানে নতুন বছৰৰ শুভেচ্ছা জনাও তাৰমানে নতুন বছৰ। ওচছতোক আদৰ আদৰি লওঁ।
হয় হয়।
সিদিনা আমি সেই তাৰমানে বিহু বহাগৰ এক তাৰিখে তাৰমানে আমি বহাগ বিহু বুলি। উদযাপন কৰো আৰু বিহু আমাৰ সাতটা।
হয়, হয়, হয়, ঠিকে কৈছে হয়।
পালন কৰা হয় আৰু, বিহু দিনা বহুত তাৰমানে বহুত ঠা বহুত, তাৰমানে সৰু ল'ৰা ছোৱালী বিলাকে তাৰমানে, একেলগে তাৰমানে ঘৰে ঘৰে বিহু নাচিবলৈ যায় আৰু তাৰমানে বিহু নাছে আৰু, তাৰমানে তাত এটা মনোৰঞ্জনৰ বি বিহুক আমি মনোৰঞ্জনৰ উৎসৱ বুলি কব কোৱা কব পাৰো। আৰু বিহুত আমি কিছুমান। যাক তাৰমানে গাঁৱে গাঁৱে তাৰমানে ফাংচন। ফাংচন পাতে বা তাত তাত। তাৰমানে বিহু নাচা হয় আৰু এনে। কাম বিলাক হেল্ল'।
অহ শুনি আছোঁ।
উম তাৰ পিছত। এনেই তুমি কাতি আহ কাতি বিহুৰ বিষয়ে কি জানা?
কাতি বিহু কাতি বিহুকটো কঙালী বিহু বুলিও কোৱা হয়। কাৰণ এই বিহুটো বহুত অভাৱনাতন হয়। অসমত এতিয়া তেতিয়ালৈকে নাই নাই নাই ঠিকে আছে।
উম
অভাৱ অভাৱনাত নহয়, সেইকাৰণে এই বিহুটো কঙালী বিহু বুলি কোৱা হয়। অ শুনিছোঁ।
অ এনেদ বহাগ বিহু আহ কাতি বিহুৰ বিষয়ে আৰু কি জানা? সেই সেইখিনিৰ ওপৰত তাৰমানে।
কাতি বিহুতো মানে পথাৰত চাকি জ্বলাই তুলসী গছ ৰুৱে। আৰু আহ।
এনে আপুনি বহাগ বিহুৰ বিষয়ে আৰু তাৰমানে কি জানে? ম মই কোৱাৰ উপওৰিৰত।
বহাগ, বহাগ। বহাগ বিহুতো ব'হাগ বিহুতো বিহু হুঁচৰি গায়, গাৱ ডেকা গাভৰুৱে গছৰ তলত। বিহু হোচৰি গাই, বিহু নৃত্য কৰে। আৰু বহাগ বিহুতো সাত দিন বুলি কোৱা হয়। আমি যদিও লাষ্টৰ সাত দিনতো সেইটো সাগ বিহু বুলি কোৱা হয়। কিছুমানটো গাঁ গাঁৱ ব এশবিধ হাঁহ এনেকুৱা খায়। আৰু বহাগ বিহুৰ আগদিনতো গৰু বিহু ন গৰুক মাহতে হালধিৰে গা ধুৱায়। ক মা তাৰ পিছদিনা মানুহ বিহু মানুহ বিহুৰ দিনা এ বিহুৱান দিয়ে।
উম। এইটো হয়, এনেই এতিয়া তাৰমানে কেনেকুৱা এটা পৰ্যায়ত তাৰমানে বা বিহু আমাৰ কেনেকুৱা পৰ্যায়ত যাবলৈ ধৰিছে সেইটো বিষয়ে অলপ কব পাৰিবানি?
বিহুতো এতিয়া ক'ব লাগিলে, উম, খুব বেছি দিন নাই আজিৰ পৰা দুই তিনি বছৰতে আমাৰ সৰু সজাইত বিহুৰ কিমান বিশ্বৰ অভিলেখ সৃষ্টি কৰিছিল বিহু। আৰু বিহুৱেৰে অসমীয়াৰ, অসমক যদি ক'ব যোৱা যায় অসমক বিহুৰে বহুত-বহুত বহুত খিনি চিনে চিনাকিয় কাৰ অসমৰ বিহুতোৱে সকলোকে গুৰুত্বপূৰ্ণ যদি অসমৰ বিষয়ে সোমাই যদি ক'ব যায় যে অসমীয়া জাতিৰ কি উৎসৱ? অসমৰ কি উৎসৱ এটো ক'ব লাগিলে বিহু। বিদেশতো আমাৰ বিহু বহুত জনপ্ৰিয়তা লাভ কৰিছে। বিহুৰে অসমত চিনাকি চিনাকি হৈ আছে বিহুৰে বিহুৰ জৰিয়তে।
উম, সেইটো হয়।
সেইটোৱে। আৰু এনে তুমি বিহুৰ অ', কোৱাচোন।
এতিয়া এনেকুৱা তাৰমানে বিহু এটা এনেকুৱা পৰিস্থিতিত গৈছে যি কেতিয়াবা আমাৰ বিহুটোৱে তাৰমানে কোনোবা এজন আলহীক আদৰণি জনালেও বিহুৰে আদৰণি জনোৱা হয় বা কিছুমান এনেকুৱা তাৰ মানে কাম মই য'ত আমাৰ বিহুৰে তাৰমানে প্ৰথমটো কাম তাৰমানে বিহুৰে আৰম্ভ কৰা হয়। বা এতিয়া এতিয়া তেনে কেনেকে এনেকুৱা হৈছে, তাৰমানে ইণ্টাৰনেচনেল তাৰমানে বাহিৰৰ দেশবোৰ বা বাহিৰৰ যিবিলাক তাৰমানে পৰ্যাটক অসমত আহে বা অসমত অসম অসম বুলি ক'লে তাৰমানে বিহু তাৰমানে আগত তাৰমানে বিহুটোৱে চাবলৈ বিচাৰে তেওঁলোকেও।
অ', সেইটো হয়, ঠিকেই কৈছা। বিহুৰে চ'ব সকলোকে আদৰিয়াই অনাই অসমকো বিহু বিহু যি বিহুৰে বহুতো যদি ক'ব লগা যে বাহিৰৰ কোনোবা মানুহ আহিলেও বিহুৰ জৰিয়তে চবকে সকলোকে আদৰিবলৈ চেষ্টা কৰে। চৰকাৰৰ চৰকাৰেও।
নি এতিয়া উম, মাঘ বিহুৰ বিষয়ে তাৰমানে সেইটোৱে তুমি যিটো ক'লা আৰু মাঘ বিহুত তাৰমানে কেনেকুৱা এটা হেৰি হয় যা তে আমাৰ নতুন কতো ধাননি পথাৰত ধান কাটি আনি কাটিয়া কাটি অনা হয় আৰু সেইবিলাক শুকাই আৰু তাৰমানে এটা এনেকুৱা মাঘ বিহুতো এনে কুৱা মানে পৰ্যায়ত তাৰমানে আমাৰ গাঁৱত তাৰমানে হ'বলৈ ধৰিছে যি টো তাৰমানে সেইটো হাতে বাহিৰত যিবিলাক মানুহ তাৰমানে বাস কৰি আছে এতিয়া তাৰমানে গৈ কিনে কৰ্ম সংস্থাপনত কাৰণ তাৰমানে গৈ তাত থাকিবলৈ লৈছে, তেওঁলোকৰ তাৰমানে এই মাঘ বিহুৰ দিনাই তাৰমানে ঘৰত বা গাঁৱত আহে, আহি কিনে তাৰমানে একেলগে লগ হৈ কিনে ভাত উম, তাৰমানে এ খাই তাৰমানে একেলগ হয়।
ঠিকে কৈছা -ঠিকে কৈছা হয়-হয় আৰু মাক মাঘ বিহুতো বহুত মানে ক'ব লাগিলে যদ দি মাঘ বিহুটো আৱনতন নহয় মানে বহুত উলহ মালহেৰে এইটো বিহুটো মানে খাই আৰু সেইটো মানটো ভাল বিহু বুলি কোৱা হয়, মাঘ বিহুতো
কোনোবা ঠাইততো এনেকুৱা এটা- এনেকুৱা এটা হেৰি হৈছে যে সেইবিলাক ঠাইত তাৰমানে অকল ঘৰতে নহয়, তাৰমানে গোটেই গাওঁখনে লগ হৈ একেলগে তাৰমানে এঠাইত তাৰমানে, ভেলা ঘৰৰ তলত তাৰমানে একেগোত হৈ কিনে খানা খাই তাৰমানে, গাঁওখন মিলি একেলগে।
হয় হয় ঠিকেই কৈছা
এতিয়া ক'বলৈ গ'লে তাৰমানে সেই বিহুতো তাৰমানে নাইকিয়া হবলৈ ধৰিছে মাঘ বিহু তাৰমানে লগ হৈ কিনে ভাত খোৱাটো এতিয়া তাৰমানে কেনেকুৱা হৈছে যে তাৰমানে এতিয়া ঘৰে ঘৰে খায় কিন্তু আগতে আগৰ দিনৰ বা তাৰমানে কিছু বছৰ আগতে তাৰমানে ককা আইতাহঁতৰ দিনত গাঁৱত তাৰমানে চব মানুহ তাৰমানে একেগত হৈ কিনে খানা খাই তাৰমানে এটা ভোজ ভাত
ঠিকে কৈছা মাঘ বিহু আহ
এনে আপুনি এই মাঘ বিহুত তামানে কেনেকুৱা হোৱাটো বিচাৰে তাৰমানে আগৰ দৰে হোৱাটো বিচাৰে নে নে কি বিচাৰে?
মাঘ বিহুতো আগৰ দৰে হোৱাটোৱে বিচাৰো। কাৰণ সকলোৱে যেতিয়া ভোজ ভাত তেতিয়া খাই তই গাঁও মানে সকলোৰে মাজত এক একতা মিলাৰ প্ৰীতি এটা সম্পৰ্ক এটা গঢ় উঠে বিহু বুলি কোৱাৰ লগ ত লগতে আমি কোছোৱে বিহু মানে সকলোকে এটা একতাজৰিৰে মানে সকলোকে বান্ধি ৰাখে। বিহুৱে
ইটো হয়।
বিহু বোলে অসমীয়া জাতিৰ বহুত ভাল উৎসৱ পৰা আদি কৰি মানে সকলোৱে একেলগে খোৱা লোৱাৰ পৰা আদি কৰি না নাচোন কা নাচোনৰ নাচৰ পৰা গোট টেইখিনি মানে এটা একাগ্ৰতাৰ মিলাপুতি দৃষ্টিৰে এটা বিহুয়েক সকলোকে বান্ধি ৰাখে অসমীয়া জাতিক।
উম কেৱল এইটোয়ে নাই বিহু মানে হ'ল অকল মানুহ নহয় জীৱ জন্তুৰো তা তামানে উৎসৱ বুলিয়ে ক'ব পাৰি বিলাকৰ
অও হয় হয়।
কাতি বিহুটো হ'ল আমাৰ ধাননি খেতি পথাৰৰ কাৰণে এটা উৎসৱ।
হয় ঠিকে কৈছা।
আমিয়ে তেনেকৈ মাঘ বিহুতে আমি গাই গৰুৱে হও বা জীৱ জন্তুৱে হওক আমি জীৱ জন্তুক পূজা কৰো। আৰু যেনেকৈ মাঘ বিহুত আমি সূৰ্য দেৱ তাৰে জুই অগ্নি অগ্নিক তাৰমানে জুইক তাৰমানে হে কৰো তাৰে এইটো পূজ জা কৰো। তেনেকৈ মেজি জ্বলাই সেইখিনি আমি জুইত তাৰ কৰো এনেকৈ বহাগ বিহুত তাৰমানে আমি ন নতুন বছৰটো তাৰমানে এটা তাৰমানে হেৰি কৰো তাৰমানে এইটো কি বুলি কয় তাৰমানে আদৰি লওঁ নতুন বছৰটোক আৰু তাৰমানে সম্পৰ্ক শুভেচ্ছা জনাও যে ন নতুন বছৰটো আহিছে, তেনেকৈ তাৰমানে আমাৰ বিহুটো এনেকুৱা এটা হেৰি উৎসৱ হৈছে যিটোৱে তাৰমানে আমাৰ কেৱল মানুহ বুলিয়ে নহয় গোটেই প্ৰকৃতিটোকে তাৰমানে আদৰি আদৰণি জনাই বা জীৱ জন্তু বা সকলো বস্তুকে তাৰমান
হয় হয় ঠিকে কৈছা হয়, কাৰণ কুলি য়ে যেতিয়া মাতে তেতিয়া গম পাই যে বহাগ বিহু মানে ধৰা বহাগৰ মাহ আৰম্ভ হৈছে। তেতিয়া গম পাই যায়, গছ গছনি যেতিয়া নাইকিয়া হৈ যায় তে এয়া যেতিয়া গছ গছনি নতুন গজিব ধৰে তেতিয়া গম পোৱা যায় যে বতৰৰ কিমান মানে এফালে কলে বতৰৰ দৃষ্টি দিও মানে মানে প্ৰকৃতিৰ দৃষ্টি দিও বিহুক বহুত আদৰি আনে। প্ৰকৃতিৰ দৃষ্টিৰ মানে প্ৰকৃতিৰ যদি প্ৰকৃতিৰ দ্বাৰাও আমি গম পাইছো যে এইটো কি মাহ কি মাহ বা কি মাহৰ ওপৰত কি বিহু হ'ব।
মানে ব'হাগ বিহুতোৱে এনেকুৱা এটা বিহু যত আমি অকল মানুহে নহয় প্ৰকৃত তাৰমানে তাক আদৰি লয় যে এটা নতুন বছৰৰ তাৰমানে খুবেই আদ নতুন বছৰৰ তাৰমানে আহিছে বা নতুন তাৰমানে এটা প্ৰজন্মৰ সৃষ্টি হৈছে। যেনেকৈ গ-আ-তুমি ক'লাই গছে পাত খলাই বা গছৰ নতুন
হয় হয় হয় ঠিকেই কৈছা হয়
এইবিলাকে তাৰমানে আমাৰ বহাগ বিহুতোক তাৰমানে আদৰণি অনাত তাৰমানে সহায় কৰে আমাক বা আমাক জনাই দিয়ে যে এটা নতুন হেৰি তাৰমানে এটা নতুন বছৰ তাৰমানে আহিছে বা সেনেকুৱাকে
হয়, হয়, ঠিকে কৈছা। অসমীয়া জাতিৰ বহত বিহুতটো মানে অসমীয়া জাতিৰ এক মানে গোটেই অসমীয়া জাতিটো বিহুে এক একাগ্ৰতা মানে একাগ্ৰতা এনাজৰীৰে বান্ধি ৰাখিছে বিহুৱে সকলোোকে।
সেইটো হয়।
ঠিকে কৈছ
আৰু তেনেকৈয়েই চাবা ব'হাগ বিহুত কেনেকুৱা এটা হেই হয়। যি আমি দেখোনে ব-ব খু বতাহ আহে বিহু আদৰণি জনায় অ', ঠিক আছে দে বন্ধু। তোম-বিহুৰ বিষয়ে জান
ল পিছলৈকে আৰু ভাল বিষয় লৈ কথা পাতিম আমি
উম পিছলৈ আৰু লাগ পাম উও ঠিক আছে ভনি